হাল্ল'!
হেল্ল'!
হেল্ল'!
হেল্ল'! অ', কোৱা?
কি কৰিছা?
এ, অকমান কাম কৰি আছোঁ।
অ', হয় নেকি?
তাৰপিছত, খবৰ খাতি ভাল?
ভালে আৰু। তোমাৰ?
মোৰ, ভাল চলি আছে।
আজি বতৰটো ভালে আছে ন?
নকবা আৰু ভাল বেয়াৰ মাজতে চলি আছে। অ', বতৰটো ভাল কৰিছে।
সেইটোৱে আৰু ব্ৰেকফাষ্ট কৰিলা?
অ', ৰাতিপুৱা জলপান খালোঁ।
অ'।
এই, তোমাৰ আজি, এইটো আম যে আমাৰ আইতাহঁতৰ বাৰীৰ আম পঠাইছিলে! সেই আম খালোঁ।
ঠিকে আছে।
তুমি কি খালা?
আৰু এতিয়া কি কৰিছা?
এতিয়া এই অলপ বহিছো টিভি চাইছো
ঠিকে আছে আজি কি মেনু কি আছে?
এতিয়াও একো হোৱা নাই। মাত্ৰ এতিয়া ৰাতিপুৱা হৈছেহে। ৰাতিপুৱাৰ জলপানতো শেষ হৈছেহে।
অ এতিয়া ভবা নাই, দুপৰীয়া কি বনাবা?
দুপৰীয়াৰতো দেৰি আছে লাহে ধীৰে হব আৰু।
অ অ'।
সিনো একেটাই ৰাতিপুৱা উঠি ৰাতিপুৱা খানা খোৱা দুপৰীয়া খানা খোৱা ৰাতি খানা খোৱা উহ আমনি লাগে আৰু দেই।
এইটোৱে। সদায় সদায় একেটা কামতে কৰি থাকি থাকি আমনিয়ে পাইছো দেই।
একদম মানে জীৱনতো শেষ হৈ গৈছে এটাই বস্তু কৰিব নহয় জানো।
হয় হয় কি কৰিবা আৰু। এইটোৱে উপায়ো নাই। এনেকেই চলি থাকিব লাগিব আৰু।
আকৌ এই জীয়াই থাকিবৰ কাৰণে খাদ্যটো খাবই লাগিব নহয় জানো।
এইটোতো আছেই।
যেনেকে উশাহ লোৱাতো প্ৰয়োজন তেনেকে প্ৰত্যক দিনা খাদ্য খোৱাতোও প্ৰয়োজন নহয় জানো।
সেইটোৱে।
আৰু কোৱা কৰ'বাত ওলাই যোৱা নাই নে যাবা
যাম বুলি ভাবিছো।
অ হয় নেকি।
অকমান অকমান বজাৰত কাম আছে অ।
আমাৰ ফালে আহিবা নেকি?
নাই বজাৰত অকমান কাম আছে কিবা কিবি বস্তু লব লাগে। ঘৰৰ কাৰণে অ এইটোৱে।
নহয় মই আৰু ভাবিছিলো তুমিও এইফালে ওলাবা, ওলাই আহিবা যেতিয়া আমাৰ ফালে আহিবা নেকি।
আহিম দিয়া বেলগে এদিন।
বহুত দিন হ'ল ন লগ পোৱা নাই।
হয় হয় এইটোত হয়।
সেইটো কাৰণে।
অ', দেওবাৰে দিনা চাও আহিব পাৰো চাগে।
অ দেওবাৰে আহিবা দেই, দেওবাৰে আহিলে ৰাতিপাকে আহিবা দুপৰীয়া ভাত পানী আমাৰ ঘৰতে খাই ল'বা।
চাই লও কি হয়, দেওবাৰেতো বন্ধ থাকে না।
অ দেওবাৰে বন্ধ থাকে সেই অ একো নহয় তোমাৰ হাজবেণ্ডক কবা তোমাক এৰি দিবৰ কাৰণে। লগৰজনী লগৰজনীৰ ঘৰ যাম হেৰি দিবৰ কাৰণে অলপ জল্দি আহিলে মানে কি কোৱাচোন বহি পেলাই অলপ কথা পতা যায় ন।
এইটোৱে।
ফোনত তো চব কথা পাতিব নোৱাৰি।
নাই নাই।
সেইটো কাৰণে, অ সুধিছাবা।
সেইটোৱে শুধি লম, তাৰপিছত তোমাক জনাম।
অঁ সুধি লোৱা তাৰ পিছত জনাবা।
আৰু হাজবেণ্ড ক'ত?
এই কামত ওলালে।
অঁ।
সি কামত গ'ল, তাৰ পিছত মইও অলপ এই টিভিটো লৈ পেলাই বহিলো।
অঁ অকমান হেৰিও কৰিব লাগে না, চব চময় চব টাইমতে কাম কৰি থাকি আমনি লাগি যায়।
অঁ সেইটো হয়। অঁ আজি আকৌ মোৰ ডিউটি অফ আছিলে যে। যোৱা নাই।
অ অঁ।
সেইটো কাৰণে বুলো আজিৰ দিনতটো অলপ ঘৰতে থাকো। মোৰো অলপ কিবা কিবি কাম আছে। চাওঁ গধূলি মানে ওলাম। এতিয়া আৰু মন যোৱা নাই যাবৰ কাৰণে।
সেইটোৱে মই ভাবিছো ওলাম নে নাই, ইমান বোকা হৈ আছে বৰষুণত পানী ৰাস্তা বিলাক ইমান বেয়া ন।
অঁ সেইতোটো হয়।
এতিয়া কাম থাকিলেতো ওলাবই লাগিব।
কাম থাকিলেতো ওলাবই লাগিব।
সেইটোৱে আৰু।
তাপিছত মই আবেলি ওলাম।
অঁ। আৰু বাকী চব ভাল।
অঁ বাকি চব ভালে চলি আছে। আৰু তোমাৰ দুপৰীয়া আহাৰ কি বনাবা আজি ভাবিছা?
আজি ভাবিছো কণীকে বনাও নেকি।
অঁ ভালো লাগে ন, মোৰতো কণী খা বিৰাত ভাল লাগে।
তুমি কণী খাই ভাল পোৱা।
অঁ মই কণী খাই বৰ ভাল
মইয়ো ভাল পাওঁ, মানে আমাৰ ঘৰত ইমান বেছিকে নহয়।
নাই মোৰ কণী খাই বৰ ভাল পাওঁ কণীটো লাগে।
উম।
মোৰ ৰাতিপুৱা দুপৰীয়া আবেলি ৰাতি যেতিয়া মন যায় তেতিয়া কণী দিলেই হ'ল আৰু মোৰ কণী খাই বৰ ভাল পাওঁ।
ঠিকেই আছে।
মোৰ এই মোক মোক বইল দিলো হব। এনেকে তৰকাৰী বনাই দিলো হ'ব, মানে মুঠতে কণী হ'লেই হ'ল আৰু মোৰ
অঁ! আৰু বেলেগ কিবা বেছিকে কি কণী ভাল পোৱা?
চব্জিও খাওঁ নাখাওঁ বুলি নহয় শাক-পাচলি, শাক-পাচলিতো খাবই লাগে ন।
সেইটোতো হয়।
শৰীৰৰ কাৰণে সেউজীয়া শাক-পাচলি, চবজি এইবোৰতো খাওঁৱেই।
এ এনে তোমাৰ বেছিকে পচন্দৰ খোৱা কি?
এনেই পচন্দৰ বুলিব তেনেকে একো নাই।
উম।
মানে খোৱাটো চবে খা
হয়-হয়।
তোমাৰ?
মই-মই আকৌ ফাষ্ট ফুডতে বেছি খাওঁ।
অ!
ভাল পাওঁ বেছি অঁ।
নাই মোৰ চব চলে মোৰ তেনেকুৱা একো নাই। মই ফাষ্ট ফুডো খাই খাম, ঘৰত দালি-ভাতো খাই লওঁ তেনেকে।
খাওঁ এনেকে নহয় যে নেখাওঁ বুলি মই চবে খাওঁ। মোৰ ফে মানে, বেছি ভাল লাগে ফাষ্ট ফুডটোৱে খাবলে।
অঁ-অঁ! বেছি ফাষ্ট ফুডটো খাই ভাল পোৱা ন।
অঁ-অঁ! সদায়-সদায় মাছ, মাংস আমাৰ ঘৰত হৈয়েই থাকে ন। খাই-খাই আমনি পাইছোঁ মই।
অঁ! সেইটো হয়। সদায়-সদায় মাছ, মাংস ভালো নালাগে ন।
অঁ! এতিয়া কি কৰিবা?
এতিয়া এই অলপ হা
তেওঁ খাব।
অঁ! সেইটোতো হয়ে, চবে আকৌ সোদা ভাত, চব্জি খাই ভাল নাপায় ন কোনোবা কোনো বাই এইটো মাছ, মাংস তেনেকুৱা লাগে মানে।
সেইটোৱে। আকৌ দুপৰীয়া অফিচতে খাই ন। অকল ৰাতিটোৱে ঘৰতে
যেনেকে মোৰ, যেনেকে মোৰ দেউতা তোমাৰ অকল চব্জি, দালি দিলে নহ'ব লগতে মাছ। আৰু বা মাংস তেনেকে কিবা এটা থাকিব লাগিব।
এইটোৱে আৰু। তেওঁ আকৌ বেছিকে নাখাব। বনালে কব অকমানি দিবা দেই দুই, তিনি পিচেই দিবা।
অঁ! হয় নেকি?
হয়-হয়। মাছো আজি খালে, তাৰ পিছদিনা আকৌ নেখায়।
অঁ!
সেইকাৰণে
অঁ! মুঠতে-মুঠতে চকুৰ ওচৰত মানে মাছ, মাংস থাকিব লাগিব আৰু।
সেইটোৱেই কথা।
অ।
চকু দি পিনে চা ব লাগিব ঘৰত মাছ, মাংস থাকিব।
অ' অ '। হয়, হয় চবৰে নহয় ন, চবৰে বেলেগ বেলেগ ৰুচি হয় জানো খোৱাত।
সেইটোৱে।
চবৰ ৰুচি খোৱাত বেলেগ বেলেগ। কোনোবা আকৌ একেবাৰে নিৰামিষ খাদ্যহে ভাল পায়।
মই আকৌ নিৰামিষ ভালেই পাওঁ, মোৰ বেয়া নালাগে।
অঁ।
মই শাক-পাচলি খাবলে বেছি ভাল পাওঁ।
হয় নেকি ভাল ভাল, শাক, সেউজীয়া উম' সেউজীয়া শাক-পাচলি, চব্জি খাব পাৰিলেতো ভাল ন।
এতিয়া খাবলে ভাল, কিন্তু এতিয়াতো চব
তো বোৰতো চব হাইব্ৰীটৰ হয় ন, এই তোমাৰ
আজিকালি চব বস্তুৱে
সেইকাৰণে নিজৰ ঘৰতে যদি জেগা থাকে অলপ অলপকে চব্জি কিবা লগাই পেলাই খেতি কৰি, সেইটো তাপা বুটলি পেলাই তুলি পেলাই আনি খোৱক। সেইটোয়ে ভাল।
এইটোতো হয়ে বাৰু, এতিয়া জেগাই নে নেপায়চোন। ইমান অকমান অকমান জেগাতে চবে ঘৰ বনাই দিয়ে।
অ সেইটোতো হয়। কিন্তু যিমানেই হওঁক যিমানটোৱে জাগা থাকক ন, এইটো অলপ দু দুটামান পিয়াজে লগাই দিলে, তাৰ পিছত অলপ মেথি গুটি পেলাই দিলে।
অ অ এইটো হয়।
তাৰপিছত জলকীয়া গ। অ জলকীয়া গছ, বেঙেনা তেনেকে অলপ অলপকে।
হম।
হ'লে তেনেকে ঘৰতে মানে ঘৰতে খেতি কৰি। খোৱাটো ভাল, এ বাহিৰৰ পৰা কিনি পেলে।
এইটো হয় অৱশ্যে।
কিন্তু আজিকালিতো চব জাগা ন, জাগাৰে দিগদাৰি হৈ যায়।
অ সেইটোয়ে জেগাও থাকিব লাগিব। আৰু মানুহও থাকিব লাগিব, কৰিব লাগিব চোৱা চিতাও কৰিব লাগিব ন।
সেইটোৱে। যোনে মানে কৰি ভাল পায় সিহঁতৰ কাৰণে ভাল।
সেইটোৱে।
তাৰপিছত বহুতে চাবাচোন ঘৰত ইমান ধুনীয়া ধুনীয়া। ফুল গছবোৰ লগাই যে।
অ।
সিমান ভাল লাগে চাবৰ কাৰণে ন?
বহুত ভাল লাগে চাবলে। আমাৰ ঘৰত ইমান জেগা নাই নহয়। মোৰো ভাল লাগে মই ভাবিছোঁ লগাম লগাম বুলি কিন্তু যি জেগা থাকিব লাগিব ন
অ', সেইটোতো হয়।
কেইটামান লগাইছো আৰু।
অ'। ভালেই।
সেইটোৱে।
সেইটোৱে আৰু। তুমি দেওবা আ, দেওবাৰে আহিলে জনাবা মোক দেই।
অ', অ', জনাম দেই।
তুমি অ', তুমি আগদিনা